আহ
অ কোৱা
অ কৈ আছিলো তোমাৰ ডান্সত মানে ইণ্টাৰেষ্টেড আছে মানে
অ একদম পুৰা
শিকিব লাগে আৰু এনে কি কি ভাল পোৱা তোমাৰ হবিজ কি কি আছে?
মুভি দেখা, ক্ৰিকেট দেখা। চাইক্লিং, বাইক ৰাইডিং। তাৰ পিছত কতোবা, মানে ধৰা একলেণ্ড বগেৰা ফুৰিবলৈ।
আচ্ছা মানে কিহোৰ কৰিব ন?
উম, তাৰপিছত তোমাৰ এইটো কি নাম জানো? এই ফান মানে ফান পাৰ্ক এইকেইটা থাকে নহয় গেম গেম খেলে যে পৰ্ণ নেকি চিটি চেণ্টাৰত এখন আছে কি নাম আছিলে পাহৰি গ'লো কাৰ্ডটো চাব লাগিব
অ
সেইকেইটাই মানে আৰু টাইমটো মানে পাছ কৰিব লাগে আনে
উ ঠিকে আছে লাইফত কিনো আছে ন এনজয়মেন্ট কৰিবই লাগে
এনজয়মেন্ট কৰিবই লাগে এইটো ঠিক আছে এনজয়মেণ্টো কৰিবই লাগে
উম উম
ইঞ্জয় মেন্তটো বেছি ভাল
উম।
ষ্ট্ৰেছ নাই টেনশন নাই।
সেইটো হয় ষ্ট্ৰেছ, টেনচন কাৰণ লগত নাই কোৱা? এতিয়া যদি মই টেনচনৰ কথা কওঁ ন ধুনিয়াৰ কথা আছে। কিন্তু মইও বিন্দাস থাকো আৰু টেনচনৰ পিছত মানে বাদ দি দিওঁ আৰু।
হুম।
হৈ আছো আৰু বেমাৰ পৰি যাম টেনছন ললে।
ইছৰাম, টেনছন নল'বা পেঞ্চন নোপোৱা এতিয়া।
সেইটোয়ে টেনচন লৈ লৈয়ে বেমাৰ পৰি গৈছো।
সেইটোয়ে কৈছো ন টেনচন ললে এতিয়া পেন্সন আৰু নোপোৱা বয়স হোৱা নাই ন।
নাই হোৱা সেইটোৱে।
উম উম। তাৰপিছত আজি খানা কি বনালা?
খানাটো এতিয়া দুপৰীয়া আঞ্জাটো বনোৱা নাই।
উম।
ৰাতিপুৱা মৰ্ণিঙত বনাইছিলো নাস্তা।
উম।
ভিন্দি, আলু ভাজি বনাইছিলো ৰুটি বনালো। চবকে খোৱালো। মই নিজৰ কাৰণে জিৰা ৰাইচ বনালো খালো।
উম ৰাতিপুৱা তুমি জিৰা ৰাইচ
ৰাতিপুৱা মানে এঘাৰটাই বাজিছে আৰু মই আৰু দুপৰীয়া নাখাও। হৈ মোৰ খানা।
উম ভালেই দেখো।
মোৰ দেৰিয়ে হয় বিকজ মানে কি মোৰ থাইৰত আছে ন মৰনিংঙত মোক ঔষধ খ খাব লাগে। তাৰপিছত এক ঘন্টা বা দুই ঘন্টা গেপিং কৰি তাৰপিছত মোক খাব লাগে।
অহ।
সেই কাৰণে মই একেবাৰে নাস্তা আৰু খানা একবাৰেই খাই লওঁ।
ঠিকে আছে।
উম।
বেয়া গৰম পৰিস্থিতি।
বহুত গৰম
দুই মিনিট। বাহিৰত গলো পুৰা ঘামি গলো ঠত
মোৰতো এতিয়া অলপমান উম
পানীও কাম নিদিয়ে সিমান পানীও গৰম গোটেইটো চিন্টেক্সৰ ওপৰত পানী। টেংকিৰ পানী গৰম
সেইটোৱেইটো অলপমান পিছত অলপমান পিছত কি এতিয়াই লাগিব কি বইল ৱাটাৰ হয়।
উম, এতিয়া মানে গাটো মই এতিয়া নধোৱে মই চাৰিটা -পাঁচটামান বজাত ধুম যেতিয়া কমি যাব ৰদটো। তেতিয়াই ভাল ধুবলে।
গা ধুলে একেবাৰে মৰ্ণিঙত। মৰ্ণিঙত ধুবা আৰু নহলে একেবাৰে ৰাতি ধুবা তেতিয়া ঠাণ্ডা হৈ থাকে ন। মোতো ৰাতি একবাৰ ৰা
মইতো তে মইতো এদিন এদিন ৰুমত তিনি চাৰিবাৰ কৰি গা ধুলো, এবাৰ ৰাতিপুৱা ধুলো চাৰিটা বজাত উঠি কিনে গা ধুইছো ইমান গৰম লাগিছে। তাৰপিছত শুলো, শুই পিনে উঠি পিনে আকৌ নটা বজাত গা ধুইছিলো আকৌ গৰম লাগিছে আকৌ দুই তি
এনেকুৱা নকৰিবা মানে গা বেয়া হ'ব। উম।
থ পাৰ পাগলৈ গুছ
সেইটোতো হয় কিন্তু গা বেয়া হ'ব। বেছি পানী ঢালি থাকে। আমাৰ বডি হাৰ্ম হ'ব পিছত। নিজৰ গা ক্ষতি কৰি কিবা লাভ আছে।
কবা আৰু গৰমটো সহ্য নহয় যে সহ্য হ'লেতো ভাল আছিল ইমান টেম্পাৰেচাৰ বাপৰে বাপ
জয় জি এতিয়া কেইদিনমান দিব এ পোন্ধৰ তাৰিখ বিশ তাৰিখলৈকে দিব তাৰ পিছত আকৌ চাৱন হৈ যাব।
উ
এতিয়াতো মানে বতাহ দি আছে বুলি। ইমান বাহিৰৰ পৰা বতাহ দি আছে।
আহ বতাহ আৰু কি গৰম বতাহ লাগিছে। বতাহটো কি ব গৰমটো কটিনিউ পৰি আছ তোমাৰ ন।
সেইটোতো হয়।
বিচনাতো শুবই নোৱাৰি ইমান গৰম।
বিছনা মই তল মই মই তলত পাকাতে বাগৰি পিনে সাৰ পোৱা নাই।
মইওতো এনেকে মোৰতো পাকাতে থাকোঁ‌। মইতো কি কৰো তলত পানী মাৰি দিওঁ।
উ ত তলৰ তলত পানী মাৰি দিয়া। মই এদিনাকটোৰ পৰা ব্লিংকিতৰ পৰা এই কি নাম জানো এক এ দুই কেজি আ দুই কেজি আ এই পানী দিকিনে কাটলো মই লাষ্টত উপায় নাপায় মথা বেয়া হয় গৈছে। আজিও কৰিব লাগিব নেকি সেইটোৱে হৈছে।
কালি মই গৈছিলো মানে কালি ব্ৰহ্মপুত্ৰত আমি গৈছিলো গা ধুব চবে আমাৰ ফেমিলি চবে গৈছিলে মানে কিবা এটা নিয়ম আছিলে।
আচ্ছা আচ্ছা আচ্ছা আ আচ্ছা আচ্ছা অ অ অ সেইটো চাফা হব লাগে। অ
মই মানে অ মই মানে কেতিয়াও গা ধোৱা নাই ব্ৰহ্মপুত্ৰত বা গংগাই নদী মই ভয় পাৱ আৰু। কালি ফাষ্ট টাইম গা ধুইছো আহি কিনি মোৰ জ্বৰ উঠি গৈছে দুপৰীয়া। পানীতো পুৰা ঠাণ্ডা আছিলে। গাতো ধুইছো মজা লাগিছে। পুৰা এনজয়মেন্ট কৰিছো কিন্তু আহি কিনে যি অৱস্থা হৈছে মোৰ গা কি কম আৰু।
ন আগত ধোৱা নাই যে এইকাৰণে চুট কৰা নাই।
উম চুত কৰা নাই নকৰেও এনো মোক আৰু মই পানীৰ পৰা মানে ভয় খাওঁ বেছি পানী চাব নোৱাৰো ভয় লাগে।
মইতো এই দুইদিনৰ ঘৰ গৰম পৰিছিলে একলেণ্ডত গ'লো। গোটেই দিন পানীত সোমাই থাকিলো। তথাপিও গৰম লাগিছে উঠিলেই গৰম লাগে পানীটো গৰম হৈ যায়।
পানীটো ওপৰেদি গৰম থাকে ন।
উম। তাৰপিছত লাষ্টত তাৰপিছত লাষ্ট ওপৰত গৈ এটা বল টাইপ আছে সেইটো পানীত পেলাই দিয়ে মানে গাত। এইটো এইটো দুফিতমান দূৰত ৰৈ আছো মাত শুনি শুনি ৰৈ আছো ওপৰত গাত ইমান পানী থাকিব
দেখো মইতো কেতিয়াও যোৱা নাই একলেণ্ড চাইছো চবে ইঞ্জয় কৰে মইতো কেতিয়াও যোৱা নাই।
এ আজিকালি লেতেৰা হৈ গ'ল যোনে তোনে যি তি পেলাই ৰাখি দি চি
য়ে সেইকাৰণে নাযাও মই শুনিছো বহুত কিবা কিবি সেইকাৰণে নাযাও। আগতে যেতিয়া নতুন খুলিছিলে তেতিয়া মানে চাফা আছিলে তেতিয়া বহুত।
উম।
টো আজিকালি শুনি আছো কিবা কিবি লেতে লেতেৰা যতে য'তে ততে পেলাই দিয়ে ন মানুহ বিলাক এনে গৈছো গুৱাহাটীৰ বাহিৰে কবাত এনে তুমি ফুৰিব গৈছা? ছ নে নাই ক'ত ক'ত গৈছা ফুৰিব?
মই কাশ্মীৰ দেলহী পাঞ্জাৱ তাৰপিছত তোমাৰ কলকাতা বেনাৰস, মথুৰা বৃন্দাবন
উম বা সব জাগা দেখোন হৈয়ে গল।
বেংগলৰ বেংগলৰ, চেন্নাই
উম
তাৰপিছত তোমাৰ গৌৱা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
এতিয়া বাকী আছে কেদাৰনাথ তো বাকি চাও কি হয় কি কৰে ভগৱানে
হ'ব যাবা আশা ৰাখিছে যদি তথাপিও যাবা একবাৰ।
নাই মাত মাতা মাতাজীটো গৈ আহো ন দুবাৰ।
অ'।
এবাৰ।
ইচ্ছা মোৰো আছে। যাওঁ মোৰ বানাৰস যাব ইচ্ছা আছে। কাচি তাতে যাব ইচ্ছা আছে।
গংগা চব গৈ আহিলোঁ।
অ' মই যোৱা নাই কাম মই খালি লাষ্ট ইয়েৰ হেৰিত গৈছো মানে বিয়াৰ আগতটো কেতিয়াও ফুৰাই নাই। স্কুল কলেজ স্কুল কলেজ কৰোতে কৰোতে সময়ে নাই। যে ক'ত যাম।। পঢ়াৰ মাজত ক'তো যাবই পাৰা নাই বিয়াৰ পিছত ফুৰিছো। দুই বছৰত
ফুৰিছো না না ফুৰিছো এইটো ৰুমৰ পৰা সেইটো ৰুম এইটো ৰুমৰ পৰা কিচেন।। কিচেনৰ পৰা কাপোৰ ধুব উম।
সেইখিনি কাম মোৰ দেৰি থাকে অ' ফুৰিয়ে আছো পুৰা।
এইটোৱে পুৰা হয় আৰু।
উম হম কি কৰিম উপায় নাই ন ঘৰত কাম নকৰিলেও নহয়। সংসাৰতটো কৰিবই লাগিব।
উম।
তথাপি আমাৰ হাজবেণ্ড চাপৰ্টি কৰি দিয়ে চব। কাম মোক অকলে মোৰ মাথাত নেহেৰে চব কৰি দিয়ে। মৰ্ণিঙত উঠো সি ঝাড়ু তাৰ পিছত ঘৰ মচা চব কৰিয়ে দিয়ে। মোৰ খালি এটা ৰন্ধা কামে থাকে।
উম আৰু কি লাগে।
ধূপ পূজা পূজা কৰিব লাগে। পূজা কৰি ৰান্ধিব লাগে খুৱাব লাগে বছ সেই তাৰ পিছত মই তিনটাৰ পৰা টিউচন কৰাব যাওঁ। তাৰপিছত ৰাতি আহোঁ চাৰে নটা দহটা বাজি যায়। বাছ। তাৰপিছত আকৌ আহো খানা বনাও চেছ।
আৰু কি লাগে। আমাৰে কপাল নহয় এইটো চোতাল হৈ আছে
নহয় তোমালোকৰো আছে ভাল কিবাই লিখা আছে দিয়া কপালত। ভগৱানে চবৰ
কপাল নহয় কৈছো নহয় চোতাল হৈ আছে। চোতাল।
ভাল হে চোতাল হৈ আছে।
অ' কপাল নয় চোতাল হৈ আছে কিন্তু
হম। এতিয়া হ'ব ভালে হ'ব যি হ'ব ভালে হ'ব চব চবতটো ভগৱানৰ ওপৰতে আছে ন। দিয়া ঠিক আছে অলপমান পিছত ফোন কৰি আছো দিয়া।
উম উম ঠিক আছে।
ফোন কৰিম দিয়া
অকে।
দিয়া বাই।